অ', অ', ভাল-ভাল তোমাৰ ভালনে?
অহ, ভালেই।
অ, কি কৰি আছিলা মই এনে বজাৰ ত' আহিছিলো তুমি কি কৰি আছা?
এ মই আছো আৰু এনেই। ওলাই আহিছিলো অলপমান হেৰি কি কাম চাম কৰি এতিয়া পাইছোহি।
অ, বাকী ভাল ন' ক'ত আছা মানে এতিয়া ঘৰত ঘৰৰ পৰাই আহিছিলা?
ঘৰৰ পৰা আহিছো এই ঘৰৰ পৰা একদম ধুনীয়াকে বাছত আহিছো অলপমান দেৰি হয় আৰু অফিচৰ পৰা। অফিচলৈ আহোতে দেৰ, এঘন্টামান লাগি যায়, সেইখিনি চিটি বাছত আহোতে। অ'।
এই বহুত, অ', দেৰি হৈ যায় ট্ৰেফিক জাম থাকে ন।
অ, ট্ৰেফিক জাম থাকে যে, সেইকাৰণেই তুমি কিহেদি অহা যোৱা কৰা?
মইতো এনেই এনেকে ৰিক্সাৰে আহো, কেতিয়াবা খোজ কঢ়িও আহো। বাকী, সেইবোৰ সেইটো বাদ দিয়াচোন, ঘৰত ভালনে নাই?
অ', অ', ঘৰত ভাল দিয়া, বাবু ভালে আছে।
অ, ভালে আছে ন, স দুইবছৰ, এবছৰ হ'ল ন, বাৰ্থডে গ'ল নহয়?
অ, এবছৰ হ'ল, বাৰ্থডে গ'ল। সি এতিয়া অকনমান কথা বুজা হৈছে, আৰু কালি কচ আৰু খোৱা তানে, মাম-মাম খাইছে। আকৌ লাগে বুলি কওঁতে, আৰু মাম-মাম বুলি কৈছে। এনেকে কৈছে, আৰু বুজা হৈছে, মানে অ,
আৰু খাইনে ভাত চাত ভালকে খাই নে।
খাই-খাই ভালকে খাই, খাবলৈ ইচ্ছা কৰে কিন্তু ভালকে বনাই দিল এতিয়া মাছো খুৱাইছো মই তাক, বাকী তোমাৰ খবৰ খোৱাচোন অফিচৰ কাম কেনেকুৱা চলি
আহ' ভাল-ভাল। বাকী, আৰু হেৰে তাকে, আৰু তোমাৰো আজি কি', কি', কি', বনাইছা ঘৰত।
আ' আজি মাছ বনাইছিলে মাছ আৰু তোমাৰ টেঙা তৰকাৰী এনেকে গৰম দিনত ন ভাল লাগে আৰু এইবিলাক খালে পেটৰ অসুখ- অসুখ নহয় ঠাণ্ডা পৰি থাকে ভাল আৰু এ মোৰ অসুবিধা হৈছে মানে অ' কাম কৰা মানুহ মানে মাজতে নাইকিয়া হৈ যায় যে, নাইকিয়া হৈ গলে আকৌ মই অলপমান চাব লাগ অ তেতিয়া অকমান অসুবিধা হয় আৰু ৰহা মানুহ নহলে, বেয়া দিগদাৰ হয়। আৰু সিহঁতক ইমান পইচা দিও, পইচা দিলেও ভালকে কাম বন বিলাক কৰিবলৈ নিবিচাৰে। এনেকুৱা অ', উম। তোমালোকৰ সেইফালে ভালেই চাগে ন, ইমান অসুবিধা নাই।
অ' বেলেগ নাই পোৱা যায় আৰু তাকে আৰু কৰ পৰা ৰন্ধা বঢ় কৰিবই লাগে নিজে।
উম, তোমাৰ এইখিনি নিজে কৰি আহা, আৰু মানুহো ইমান নাই নহয় বেছিও।
মানুহ নাই অ', এতিয়াতো মই আৰু মোৰ হাজবেণ্ডে এ। তো কাৰণে, তো কাৰণে, বেছি দিগদাৰ নহয়।
সেইকাৰণে, অ', বেছি আৰু ইমান হেৰি নাই। বাকী, অলপমান জইণ্ট ফেমিলি বিলাকত দিগদাৰ হয়, ইটোয়ে এটা কথা সেইটোৱে এটা কথা কব অ', ঘৰত চব আছে, শহু-শাহুৰ আছে। তাৰপিছত, জাৰ আছে, তাৰপিছতে এই চব , চব একেলগে খাওঁ আমি। আগতে আমি নিজে বনাই খাইছিলো। এতিয়া কি হৈছে, এই বাচ্ছা হলে যে, একেলগে মানে বাচ্ছাৰ লগত লাগি থাকিব লাগে, সেইকাৰণে কাম কৰা মানুহ ৰাখিবলগীয়া হয় আৰু।
অ', বাকী, আৰু মানে, কাম কৰা মানুহে ৰান্ধে, তোমাৰ, তোমালোকৰ নেকি?
অ', অ', কাম কৰা মানুহে ৰান্ধে, ৰাতিপুৱা, দুপৰীয়া, তাৰপিছতে সন্ধিয়া। এনেকে ৰান্ধি পেলাই থৈ, গুচি যায়।
উম।
আৰু এতিয়া গৈ কিনে আকৌ বনাব লাগিল, মানে, কাম কৰা মানুহজনী ইতো নাই, এতিয়া নিজে
অ', এতিয়া, এতিয়া নাই, কিন্তু আগত তাই আহি বনাই থৈ যাবহি বাৰু সেইটো চিন্তা কৰিব নালাগে। আহিব নাই শন যাব অ, অ, বনাব বাকী তোমাৰ ভাল ন গাটো ঠিকে আছেনে?
অ', অ', আছে-আছে গাচা ঠিকে আছে বাৰু।
দিয়া অ, অফিচৰ কামবিলাক কেনেকুৱা চলি আছে? আধাৰ ডাট বিলাক তোমাৰ কালেক্ট হল নে?
আধাৰবোৰটো মানে অ, আগতে আছিলে কালেক্ট কৰা আৰু কিছু ইমান আৰু নাৰিও কালেক্ট কৰিব ইমান টাটা আধা আধি আৰু হৈছে।
আধা আধি হৈছে অ, তাৰমানানে সেইটো ত্ৰিশ জুনলৈকে সময় দিছিলে যে তাৰ আগতে তোমাৰ হৈ যাব নেকি।
হৈ যাব চাগে মইতো আধাৰ দটাাত আধা ডটা কেতিয়া কৈছিলে মই গমেই নাপালো মানে মইতো আগতে লোৱা আছে আৰু মই আধাৰ মানে কি ৰান্ধনিৰ কথা কৈছা নেকি? অ ৰান্ধনীবোৰ লোৱাই আছে মোৰ লোৱাই আছে অ'
অ, তোমাৰ আগতলোবৰেই দি
অ, দিলে - দিলে মানে কি আগৰ বছৰতে দি মানে ত ধৰি দা অলৰেডি কিবাকিবি বিচাৰিছিলে যে তেতিয়াই মানে আধাৰ চাধাৰ এইবোৰ লোৱা আছিল।
অ, এ তোমাৰ ইমান টেনচন নাই মোৰ মানে আধা লোৱা আছে। আধা লোৱা নাছিলে ভালকে।
অ, আমাৰো কেইটামান - কেইটামান না নাছিলে সেই কেইটা লব লাগিব।
অ, মেক্সিমাম আছে পাচশ মানৰ আৰু আছে আমৰ। আছে বেছিভাগই আজিৰ ভিতৰত আহিবই সিন আৰু বাকি আৰু কালি হেৰিত মিটিং জইন কৰিছিলা?
অ - অ জইন - জইন- জইন কৰিব নোৱাৰিলো মই মানে বাছত আছিলো। নেটৱৰক নাছিলে মানে জইন কৰাই নহয়ু শুনিলো আৰু কি - কি মিটিঙত কি কলেনো?
অ কালি মিটিঙৰ ইছ্যু আছিলে আপাৰ আধাৰ আই ডি আৰু আমাৰ আধাৰ কাৰ্ড ত্ৰিশ জুনৰ ভিতৰত দিব লাগিব আধাৰ নাম্বৰ বিলাক ৰান্ধনী অ, সেইকাৰণে মই বহুত কষ্ট কৰি পেলাই এটেড কৰিলো তাৰ মানে এবাৰ গৈ পেলাই এখন গাড়ীতে খালি - খালি হৈছে বুলি তাতে গৈ ছয়মাইললৈকে গৈছো আকৌ মিটিং এটেণ্ড কৰিব লাগে বুলি শে এখন গাড়ী দ আকৌ ছয় মাইলৰ পৰা লাষ্ট গেটলৈকে আহিছো সেনেকুৱা আৰু অ, বাপ তাৰ পিছত আকৌ এই লাষ্ট গেটৰ পৰা আহি পেলাই যে আকৌ বহি আহিবৰ কাৰণে বেলেগ গাড়ীতো আহিব নোৱাৰো বিৰাত ভিৰ আকৌুম তুমত তুমত আহিছো বহি পেলাই জানা।
অ',
উম, এই ডি পি এমে কলে যে হেৰি কৰিব লাগে জইন কৰিব লাগে সেইকাৰণে জইন কৰিলো আৰু কালি।
আহ ত তাই নকৰিলে নেকি জইন?
অ, তাই তাই কৰিছিলে তাই কৈছে আৰু মিটিঙত আৰু এই এইবিলাক একো মাত বোৰ নিদিবা মনে মনে থাকিবা ভালকে শুনি থাকিবা কি কইনো এইবিলাক থাকিবা এনেকে বুলি কৈছে আৰু
অ- অ।
বাকী
অ, ভাল - ভাল ঘৰত ভালে। তোমাৰতো ভণ্টি এজনী বেবী হ'ল নেকি প্ৰেগনেন্ট বুলি কৈছিলা নেকি?
অ, মই কৈছিলো অ, হ'ব এতিয়া মানে এই জুন মাহ হৈছে নহয় জুলাই মাহৰ ভিতৰত ভিতৰত লাষ্টত ভয়ে নেকি এতিয়া এইবিলাকো আৰু মানে ভাবি আছো নতুন আকৌ আহিব।
অ, ক'ত থাকে তাই?
তাইতো হেৰিত থাকে তোমাৰ এতিয়া মৰিগাৱত আছে। ছুটি লৈ ল'ব আৰু এই মাহৰ পৰা এই মাহটো কমপ্লিট হোৱাৰ পিছত। ছুটি মানে ন আৰু।
অ',
কোৱা? বাকী তোমাৰ কেনেকুৱা চলি আছে এক্সাৰ চাচচাইজ কৰিছা নে?
কৰিছোঁ অলপ চলপ বেছি কৰা হোৱা নাই।
তুমি ৰাতিপুৱা ধনিয়া পানীটো লৈ আছানে? মই যে কৈছিলোঁ, ৱেটটো কম, ৱেটটো কম হয় অ, ৱেট লছ হয় ৱেট লছ হ'লে ভাল আকৌ, ৱেট ৱেট লছ হ'লে ভাল, আৰু তুমি হেৰি খাবা ধনিয়া পানী আৰু, এই যে উম তোমাৰ, চফ যে চফ পানী এক চামুচ তিয়াই থৈ ৰাতিপুৱা খাবা। সেইটো খালে মানে এম এইজটো ভালে থাকে। তোমাৰ এক ৱান থাকিব অ, চফ চফটোৰ এ চামুচ, অ, খোৱা চফটো যে এক চামূচ অ', ধনিয়াটো বেলেগকে এক চামুচ মান থৈ দিবা। সেইটো পানী ধনিয়াটো উতলাই নাই বা চাহৰ নিচিনা এক চামুচ দি পেলাই উতলাই পেলাই সেইখিনি পানী খাবা। মানে হৰমন বিলাক চব ঠিকে থাকে ন', গাটো ভাল লাগি থাকে। বেমাৰ চেমাৰ মানে পতককে এটেক কৰিব নোৱাৰে এণ্টি এণ্টি ক্সিডেণ্ট থাকে বেছি পৰিমাণ। অ', মই মানে সেই মোৰ এম এইজটো কমি গৈছিলে নহয় মোৰ এম এইজ বহুত কমত পা হৈছেতো, তোমাৰ জিৰো পইণ্ট ওৱান আ জ' পই ফ' কৰিলো মই এছ টো।
হয় নেকি এই জিৰা পানী খাই, খায়, নে চফ পানী?
চফ পানী খাওঁ আৰু যে এই ফ্লেকট যে টি চি চিট যে ফ্লেক চিট ফ্লেক যে ফ্লেকচিট বুলি কয় অ', ফ্লেকটটো তোমাৰ ভাজি কৰি অ', ভাজি কৰি পেলাই মানে সেনেকে গুৰি কৰি পেলাই অলপ গাখীৰৰ লগত সদায় মিলাই মিলাই খাব লাগ। লে একাপ গাখীৰ বা এগিলাছ গাখীৰ লগত অলপমান চেনি চেনিটো খোৱা বন্ধ কৰিছা ন'।
চেনি নাখাওঁ, চেনিকো নাখাওঁ।
গুৰটো দি পেলাই তেনেকে খাবা ভাল আৰু আৰু আলমণ্ডটো ডেইলি খাবা। এতিয়া ফালমূলটো খালেও ভাল, বাকী আৰু খোৱা তোমাৰ ফালৰ কি কোৱা এই এই ঘৰৰ অফিচৰ এইবিলাক, হেৰি কি কয় ভনীতা বাইদেউহত ভালে আছেনে?
অ', ভালে, ভালে। সেই ফ্লেক চিডটো মানে তুমি অ', কিনিব পাই নহয় অনলাইনো।
অ', অ', কিনিব পাৰেটো অনলাইনত। ফ্লেকচিডটো অনলাইনৰ পৰা
ফ্লেকচিডটো মানে ফ্লেকচিডেই ন' ফ্লেকচিডটো মাজতে খাইছিলো সেইটো খোৱা নহ'ল না মানে ভাজি, ভাজি গৰি দিব লাগিব।
অ', অ'। অ', এনেকে ভাজি পেলাই অলপ অলপ ভাজিবা ভাজি পেলাই যেতিয়া খাবা সেইটো ভাল লাগে অলপমান। বেছি কেঁচাটো খালে পেটত ধৰিব ন'। এনেকে ধৰি লোৱা তুমি এতিয়া সেই চালাদ তালাদ বনালা তাতে ফ্লেক চিড দিলা। এনে কিন্তু এতিয়া ফ্লেক চিডটো অলপ ভাজি পেলাই গুৰি কৰি এচামুচ মান গাখীৰৰ লগত ডেইলি যদি খোৱা এ কোৱালিটিটো ভাল মানুহৰ। এতিয়া ভাল আৰু, নহয় মই বিলাক বাহিৰাকেও কৰিছিলো আৰু এই বাটাৰ ফ্লাই তোমাৰ এক্সাৰচাইজটো কৰিব লাগে। ডেইলি কৰিবা ৰাতিপুৱা সময়ত আধা ঘন্টা অনলম বিলম কৰিবা।
বাহিৰাকে মানে কি ক'ৰবাত দেখাইছিল নে নেকি এইবোৰো মানে আৰু?
নাই, নাই দেখুওৱা এই ড্ক্তৰকহে দেখাইছিলো আৰু বেলেগক দেখুৱা নাই বাহিৰত। বাহিৰাকে দেখুৱা নাই, তোমাক যদি ছাৰৰ নম্বৰটো লাগে মই দি দিব পাৰিম দিয়া। দিগন্ত ছাৰৰ, কেতিয়াবা আহি দেখাই ল'বাহি।
নহয়, সেইটো, সেইটো কোৱা নাই মানে তোমাক তুমি
নাই, নাই, নাই, নাই। নাই মই সেইবিলাক নিজাকে কৰিছিলোঁ ডি ভিটামিন, ডি ভিটামিনো খাইছিলো।
নিজাকে কৈছিলা মানে এইবোৰ নিজাকে ক'ত পাই মানে কটা এতিয়া মানে কোনে আইডিয়া দিছিলে তোমাক, খাবৰ কাৰণে?
এইবিলাক মই এই ভিডিঅ' পৰা লৈছিলো ঠিক আছে দিয়া ৰাখিছো দিয়া আজি আজিলৈ অ'।
বা